শুনিছনে? অ', শুনিছোঁ দে ক এ, এনে কিবা কিবি কৰি আছিলোঁ।
কৰ'বাত ফুৰি, ফুৰিবলৈ যাওঁ ব'ল।
তই মানে ঘপকে ফোনটো কৰি পেলাই ক'ৰবাত ফুৰিব যাওঁ বুলি ক'লি যে?
হে, মন গৈছে ক'ৰবাত যাবলে।
অ', হয়, হয় মানে মনটো মোৰো গৈ আছে কিন্তু মানে এতিয়া সময়হে অভাৱ।
হয়, নেকি?
উম। বন্ধ চন্ধ নাই যে, মানে তেনেক কে
অ', বন্ধ দিনতে বন্ধ দিনত হ'লে মানে তেনেহ'লে একে হেৰিত যাম আৰু নহ'লে দে এইটো দুৰ্গা পূজাৰ সময়ত।
অ', অ', ভাল ভাবিছ মানে দুৰ্গা পূজাত বহুত বন্ধ পোৱা যায় দে।
অ', মানে এনেইতো তেনেকে বন্ধ পোৱা নাযায় ন এতিয়া দুৰ্গা পূজাতহে বেছি ভাল বন্ধ বজায় ভালো লাগে। কিন্তু দুৰ্গা পূজা এৰিনো যাম ক'ত বাৰু।
অ', অহ, অহ, তাত বঙালী মানুহ বিলাকে যেনেকে পাতে
অ'। বহুত সুন্দৰ বহুত ভাল লাগে। সেইটোৱে যাব পাৰি তেওঁলোকে। ভাল যাবা মানে মানে ভাল লাগে আৰু দেৱী মা আহে ন' দেৱী মাহ সেই দিন কেইটা মানে এটা বেলেগে মানে হেৰি হৈ থাকে।
অ', চবফালে মানে উখল-মাখল পৰিৱেশ, বহুত ধুনীয়া লাগে।
মানে এটা বেলেগ হেৰি স্মৃতি থাকে আৰু।
উম।
ইমান ভাল লাগে ন' দেৱী মা আহে দেৱী মা যেতিয়া যায়গে বহুত
বহুত বেয়া লাগে মনটো।
অ'। সকলোলে পূজা দূৰ্গা পূজা হৈছে মেলা চাব যাওঁ সেইটোও নহয় কিন্তু দেৱী মা মানে এবাৰ চাই দৰ্শন নকৰা লকে মনতটো ভাল
মনটো ভালেই নালাগে হয় আক সন্ধিয়া সময়ত আৰ আৰতি চাব গৈ ভাল লাগে।
অ খুব সুন্দৰ আৰতি কৰে ন।
উম আকৌ সেইটোতো সেইটয়ে একদম ধুনীয়া লাগে মই দেখিছোঁ নহয় সিহঁতে মানে যোনটো নৃত্য টোও হয় ন সেইটো বহুত
অ আহ তেওঁলোকে বহুত ভাল নৃত্য কৰে তো বাকী ভাল লাগে আমাক এইবিলাক হেৰি কালচাৰেল হেৰিবোৰ ভালেই লাগে দেচোন দেৱালীও ভাল লাগে অ বিহুটোতো আমাৰতো ক কবই নালাগে।
ক'বই নালাগে জাতীয় উৎসৱ অসমৰ আজিকালি কিন্তু বাহিৰতো মানে বিহুতো বহুত। উম চবে মানে গম পোৱা হৈছে আৰু অসমত।
উম উম
উম
আমি কৰ কথা আমি ফুৰিব যোৱা কথা পাতি পেলাই আমি বিহু পালোহি
হয় দে
ভাল লাগে ন বিহুত এইবাৰ বিহুত কি কৰিলি পিঠা পনা বনালি নে নাই তই সোধা নহলেই নহয় খবৰে নাপালো।
পিঠা পনা মানে মইতো ইমান পিঠ পনা বনাব নাজানো বাৰু তিল পিঠাটোত মই এবাৰ বনাবলৈ কাৰণে বিচাৰিছিলো হা হৈছে কিন্তু খালি হাতখন পুৰে আৰু
অ পোৰে হাতখন দেই সেইটোৱে অসুবিধা উম অ আমাৰ মাহঁতে মাহঁতে ইমান ধুনীয়াকে বনায়। আমি নাই অলপ অসুবিধা হৈ যায়। কিন্তু বনাই বনাই বনাই বনাই হৈ যায়। কিন্তু দেই প্ৰথম তিনিটা মান বেয়া হ'ব। কত তাৰ পিছত বহুত ভাল হয় জেনি।
বহুত ভাল হৈ যায় বাকী আকৌ তাৰপিছত নাৰিকলৰ তেল পিঠা খিনি মায়ে বনালে তাৰপিছত নাৰিকল পিঠা নাৰি কল খিনিও মায়ে হেৰি কৰিলে মই খালি গোল গোল কৰিলো আৰু সেইটোয়ে কৰিব জানো মই
এবাৰ আমাৰ নাৰিকল পিঠা তেল পিঠা নাৰিকলৰ লাডু তাৰ পিছত আকৌ তিলৰ পিঠ ঠা তিলৰ লাডু বনাইছে বহুত বনোৱা হৈছে আমিও বনাইছো মই নাৰিকলৰ লাডু খ খু ভাল পাওঁ বহুত ভাল লাগে নাৰিকল চুজিৰ লগত মিলাই অ নাৰিকল অ নাৰিকল চুজিৰ লগত লগত যেতিয়া মিলাই মিলাই বনাই ন নাৰিকল চুজি লাৰুটো অঁ সেইটো আৰু সোৱাদ হয়
আৰু সোৱাদ হয় উম বহুত ধুনীয়া
বহুতে এতিয়াও যদি কৰ'বাত দোকানত পাও ন কৰবাত মই কিনোৱে মানে সেইটো
উম নাই হেৰি এই এইবাৰ মানে কি হৈছে গম পাইছনে নাৰিকল মানে পাবই নাই য'তে ত সেই কাৰণে ঘৰত কেইটামানহে বনোৱা হ'ল কি মানে দেউতাই কিনি আনিলে
আমাৰ ঘৰতে গছ আছে যে সেইকাৰণে মানে আমি ভাগেই বনাব পাৰো আৰু
উম তই দিব নোৱাৰো মোক
এই এইবাৰ চোন কথা পতা নহলেই আমাৰ ময়ও এইফালে ব্যস্ত আছিলো ন উম এতিয়া চা কিমান দিনৰ অঁ কিমান দিনৰ মূৰত তোৰ ফোন কৰিছো তোমাৰ অঁ পয়াত ন নাথাকোৱে ন সেইটো পাতিলা আৰু
বাকী আমি এনো যাচ মেজ কৰাহে হয়
সেইটোটো আৰু বিহুৰ সময়ত মই যিহেতু মোৰ বিয়া হয় এবছৰ অঁ হোৱাই নাছিলে তেতিয়া কিমান মানুহ আলহী দু
উ আৰু চবৰে ঘৰতে মাতি থাকে যাবগৈ বল আৰু এ
অঁ হয় সেঁইটোৱে হয় সেইটোৱে হয় সেইটোৱে যাব নোৱাৰিছো নহলেও অসুবিধা এটা হৈ যায় সেইটো কাৰণে শুনা শুনি কৈ দিছোঁ
উম উম
সেয়াই ভাল লাগে মুঠত পিঠা তিলৰ মানে নাৰিকলৰ আৰু চুজিৰ পিঠাটো হ'য়। ৰাতিুটো খাই মই খুবেই ভাল পাওঁ।
এ, সেই বিহুৰ কথা। মোৰ এতিয়া মনত ঘপকে বস্তু এটা আহিলে।
কিন্তু ৰ'। তই অ' বাৰু কচোন।
হেৰি তিল দি পেলাই যে মাংস বনাই যে, সেইটোহে খাব ম'ন গৈছে।
অ', ই এবাৰ বনাইছিলো। মোক শাহু মাই কৈছিলে তিল-গাহৰি বনোৱা কথা। মই তেতিয়া বনালো নো? যে মানে, কে বনাবলৈ আগতে শাহু মায়ে বনাইছিল। মোক ক'লে। তাৰপিছত পিছত মই বনালো। যে এনেকে তিলতো থেতালি দিব লাগে বোলে। বনাইছো। বহুত, মানে সোৱাদ হৈছে বহুত।
বহুত ধুনীয়া লাগে। মই দেখিে আছো। মানে মই খাই আছিলো, কিন্তু বহুত দিন হ'ল পোৱা নাই যে। বহুত মানে মনত পৰি আছে মোৰ সেইটু
অ', কি এই লগৰজনীৰ ভনীয়ে তোৰ বিয়াত খোৱা নেকি? নে তাৰ পাছতো খাইছিলি?
উম। তাৰ পিছত খাইছিলো চাগে এপাক। সেইটু জানো, তিল আছিলে। সেইটো কিবা পাত হে বনোৱা আছ
নাই। তিল গাহৰিও আছিলে নেকি!
নাই, নাই। কিবা খাচেং পাত নে কিবা পাত দি বনাইছিলে সেইটো।
অ', নহয়, নহয়। আমি দুবাৰ বিয়া খাইছিলো। দুবাৰ খাইছিলো নো? এবাৰ এবাৰ তিল আছিলে। প্ৰথমবাৰ তিল আছিল। তেতিয়া তাত
প্ৰথমবাৰ তিল আছিলে চাগে! এবাৰ কিবা টেঙা দিপেলে বনাইছিলে। সেইকাৰণে এবাৰ কিবা পাত দিয়াতো ইমান ভাল নেলাগিল। দে। আমাৰ মছলা জুনটো দি পেলাই বনাই, সেই সেই টোৱে বেছি ভাল লাগিলে এইবাৰ।
এ, মই কিন্তু এটা কথা সঁচা দেই। মই কিন্তু বহাগ বিহু আৰু কাতি বিহুতকে মই মাঘৰ বিহুতটো বেছি ভাল পাওঁ। কাৰণ আমাৰ ইয়াত ম'হৰ যুজঁ আমি ইয়াত কিমান ধুনীয়াকে ম'হৰ যুজ পাতা যায়। ভাল লাগে আৰু
আউ, হেই কেইদিন ইমান আলহী দুলহী আহে ঘৰত।
আমাৰ এই জেগা খিনিতো মহৰ যুঁজৰ কাৰণে বি
বিখ্যাত।
আমাৰ পথাৰত পৰাই ম'হ যুঁজ চাব পাৰি। কিমান কপাল ভাল আমাৰ চাচোন। সেইকেইদিনটো আলহী দুলহী ক'বই নালাগে দেই। ঘৰ ৰজন জনাই থাকে। ঘৰ ভৰি থাকে। কেইন
অ'! আকৌ ৰা ৰাতিও কিবা অনুষ্ঠান প্ৰতি
অ মেজি জ্বলোৱা, কিবা। কৰা খুবেই ভাল লাগে মানে সেই দিনকেইটা। নাচি বাগি আ আকৌ জেউৰা, কাৰবাৰ ঘৰত জেউৰা চুৰ কৰা কিবা- কিবি।
মানে গোটেই বছৰটোত ন, আমাৰ ওচৰই! এইটো মানে। সময়খিনি এইখিনিত বেছি চবতসে্ ভাল লাগে।
অ মাঘৰ বিহুতয়ে মানে বেছি আমাৰ ইয়াত। ভালকে, বহুত মানে আপোন কে, মানে হেৰি কৰা যায় আৰু। উৎসৱটো পালন কৰা যায়। বহাগ বিহু কৰা হয়! বহাগ বিহুত গৰু গা ধুৱোৱা যায়। তহঁতৰ ঘৰত গৰুও আছিল যে, বেচিলে নেকি?
অ গৰুকেইটা বেছি দিলে। এতিয়া মা অকলশৰীয়া যে, মায়ে নোৱাৰে মানে ইমান খিনি
অ হয়-হয় দে! অসুবিধা হয় নহয়। এতিয়া ছাগলী এজনী আছে চে নেকি ন? অঁ। আমাৰ গৰু আছে যেনিবা। অঁহহ দেখিছিলো, তোৰ ভন্টিয়ে ষ্টেটাচত লগাইছিল। নহয় মোবাইলত।
ই ইমান ধু
অ'বহুত মৰম লাগে। অঁহ! সেয়া বহাগ বিহুত, আমাৰ গৰু আছে। টোযে সেইটো কাৰণো মানে ধুৱাই ধোৱাই দিয়ে। সেইটো কাৰণে ভাল লাগে আৰু। দেখো ন, পৰম্পৰাত টো দেখি থাকিলে, ভাল লাগে।
আগতে কৰিছিলো মানে আমাক গুৰকেইটা বেচি দিলেও মানে যেতিয়া বৰ্তাহতৰ আছিলে সেইকেইটা আনি আনি আমাৰ ঘৰত কোৱা যায় যে
অ
মোৰ ভাল লাগে আৰু
উম
আৰু সেইকেইদিনো চাবই নাইি মাহ হলে দিয়ে গোতে
অ অ অ আৰু গৰুক লগোৱাৰ পাছত লগে নিজ যে লগোৱাাতটো কিছুমানে ঘৃণ কৰিব পাৰে কিন্তু সেইটোহে বেছি পবিত্ৰ হয় সেইটোয়ে বেছি ভালো হয় নিজৰ কাৰণে অ কিছুমানে বুজি নাপায় আমি এতিয়া যিমান হওক তাৰ মানে আমি যি।
বুজি পাওঁ আৰু সেইটোৱেই।
বাট কি এতিয়া ঘৰৰ খবৰ কি?
অ ঘৰ খবৰ ভালেই উম দেউতা আছিলে বেয়া বেলেগত গৈছিলে মানে কামত গৈছিলে এ আজি ৰাতি আহি পাইছেহে আকৌ ঘটনা এটা হল এই গুৱাহাটী ফালে গৈছ দেউতা মানে দুটামান বজাতে পামহি বুলি ক'লে ৰাতি তাৰ পিছত নাহিলে মা তে মা মানে এতিয়া ভাবি আছে চিন্তা হৈ আছে ন তাৰপিছত অ তাৰপিছত যেতিয়া মোক কঠাই আছে ৰাতিপুৱা পোৱা আনটামান ভজান সেই তেতিয়া মোক ফোন কৰিেল সুধিব দিছে যে দেউতা ক'ত আছে সোধা। কোন বুলি তুম
অ তাৰ পাছত।
তু দেউতা বোলে টোপনি গলগৈ গাড়ীত তেয়া গৈ পেলাই সেইকাৰণে আকৌ গুৱাহাটী পালেগৈ
অ আকৌ গুৱাহাটী পালেগে
অ আকৌ গুৱাহাটীৰ পৰা উভতি আহিছে বেলেগ বাছত
হে হে হেই হৈ যায় দে কেতিয়াবা
আকৌ মই যোন সেই সময়ত ফোন কৰিছো মই যোন সেই সময়ত ফোন কৰিছো সেইখিনি সময়ত আকৌ মই টোপনি গৈ আছিলো হা মানে মই টোপনীয়াই টোপনিয়াই কথাটো শুনিলো যে মই শুনিলো কিবা গেৰেজত আ নেকি
আহ অহ অহ তইও শুনা ভুল কৰিলি
ত মাক কৈছোঁ মই বুলো নাজানোঁ জানো দেউতা কত আছে তাৰপিছত সে চাৰে আঠটা মান বাজিছে দেউতা আহি পেলাই ঘৰে পালেহি ফোন এটা কৰিব দিছিলে মা যেতিয়া কৰিব দিছে তেতিয়া আহি বেলে ঘৰত
অ এ এনেও ৰাতিৰ সময়কণ ভয় লাগে দে ৰাতিৰ সময় কনত নাহিলে ভালেই হ'ল
উম
সেইখিনি সময় এনেও অলপ ভয়ানক বুলিয়ে কয় মানুহে শুনিবলৈ পাওঁ আৰু ডাঙৰ মানুহৰ মুখত
এ আমাৰ ইমান কথা নাই মানে আমাৰ মেইন ৰাস্তাটো লগতে মানে সেইখিনিতে নামে যে আৰু ওচৰতে মানে হেৰি জ্বলিয়ে থাকে পোহৰ হৈয়ে থাকে উম সদায় মানে সেইখিনি সময়তে অহা যোৱা হয় যে
অ এনেই এই ডাঙৰ মানুহ বিলাকে কয় যে আঢ়ৈ টা তিনটা বজাত অলপ বেয়া বস্তু ঘূৰে বুলি সেইটো কাৰণে ভয় লাগে আৰু বাকী এতিয়া কি কৰি আছ
এতিয়া কিনো কৰিম অকনমান আৰাম কৰি লওঁ নেকি
অ হ'ব দে নহলে মই অলপ এ কিবা কিবি অলপ কৰো অ হ'ব দে উম
হত